নমস্কাৰ, আপুনি ভালে আছেনে?
হয়, হয়, আছোঁ ভালে আছোঁ।
অ', এতিয়া আপুনি বৰ্তমান ফ্ৰী আছে ন?
হয়, হয় বৰ্তমান মই আছোঁ।
অ', আচ্ছা, ত' এই সময়ত আমি অলপ অ', এতিয়াটো খেতি বাতিৰ সময়, ত' এতিয়া আমি অলপ খেতি বাতিৰ ওপৰত ভিত্তি কৰি আমি অলপ কথা হম ন? অ', নে কি কয়?
হয়, হয়, নিশ্চয়।
অ, ত' সময়ত আহ, যেনিবা এতিয়াটো খেতি বাতিৰ সময় আৰু এতিয়া বেছিভাগে যেনিবা, এইটো বহুত খেতি হয় আহ শাক -পাচলি, ধান খেতি, ফল মূল এনেকুৱা মানে কিছুমান খেতিবিলাক হয়।
হয়, হয়।
প্ৰথমতে যেনিবা আপোনালোকৰ খেইপিনে এনে কেনেকুৱা? খেতি বাতি এতিয়া কেনেকুৱা আগবাঢ়ি আছে এতিয়া খেতি কৰি আছে না?
হয়- হয় যিহেতু আপুনি জানে। অ, এতিয়া বাৰিষা বতৰ হয় এতিয়া। বাৰিষা বতৰত যেতিয়া বৰষুণটো দিয়েই আছে।
হয়।
পুখুৰী- চুখুৰী অ, কি বুলি কয়। পথাৰ- পথাৰত এতিয়া পানীৰে উপচি পৰিছে। এতিয়া, যিহেতু আমি গাঁৱলীয়া মানুহ ন গাঁৱত এতিয়া বৰ্তমান গাঁৱৰ সকলো মানুহ খেতি বাতিতে জড়িত হৈ আছে। বৰ্তমান চব ধান খেতি খেতিতে লাগি আছে। অ, আৰু আপোনালোকৰ ফালে?
অ, এতিয়া এনেকুৱাই হৈ আছে। ত' আহ ত'খেতি টো কেনেকাকে, কেনেকা পদ্ধতিত কৰে আপুনি অলপ কব পাৰিব নিকি?
হয়- হয় যিহেতু এতিয়া ধানৰ সময় মই ধান খেতি বিষয়ে কয় ধান। খেতি পদ্ধতিৰ কথা কম। ঠিক আছে। অ, যিহেতু এতিয়া ধান খেতি আমাৰ অসমৰ মানুহে, যিহেতু বাৰিষা কালত বৰষুণৰ পানীও ওপৰতে নিৰ্ভৰ কৰেতো। যিহেতু এতিয়া বাৰিষা বৰষুণৰ বতৰ এতিয়া, যেতিয়া বৰষুণৰ পানীৰে যেতিয়া পথাৰ -চথাৰ উপচি পৰিব পানীৰে। প্ৰথমতে মানুহে হেৰি কৰিব। খেতিৰ যিখিনি কঠীয়া পাৰিব কঠিয়াৰ কাৰণে এডোখৰ জাগা মানে নিশ্চিত কৰি ল'ব। সেইখিনি মানে হাল বাব হাল বোৱাই চহাই। কঠিয়াৰ কাৰণে বীজ সিঁচিব। মানে ধান যিখিনি গুটি থাকে ন ধান গুটি খিনি তিয়াই থব। ৰাতি
হয়।
কিবা দুৰাতিই থ কি হ আৰু
হয়।
যিহেতু মাটি চহোৱা থাকিব তাতে ধান
হয় হয় হয়।
হেল্ল'।
অ', অ', শুনিছো।
অ', অ', তাতে ধানৰ খেতি খিনি মানে সিচি দিব যেতিয়া ধানৰ বিজ খিনি সিঁচিব সিঁচা দুই তিনি দিন পিছত গজালি মেলিব। তাৰপিছত গজালি মেলাৰ কমেও পোন্ধৰ বিশ দিন মানত কঠীয়া খিনি তুলিবলে হব আমাৰ পিনে কঠীয়া পাৰা বুলি কয়। কঠীয়া পাৰিব। তাৰ পিছত মানুহে সেইবিলাক তুলিব তুলি তাৰপিছত আকৌ ধান ৰুব কাৰণে কে আকৌ এস্কত্ৰা মাটিখিনি চহোৱাৰ পিছত ৰোৱনিয় সেইখিনি ৰুব। তাৰপিছত যিহেতু বাৰিষাৰ বতৰ বৰষুণৰ পানীৰে উপচি থাকে তাতে আৰু মানে এক্সট্ৰাকৈ পানী দিব দৰকাৰ নহয়। চ বৰষুণৰ পানীত নিজে নিজে ধান যেতিয়া হেৰি হব তেতিয়া আঘোণ পুহ মানত ধান পকিব ধান পকিলে মানে কাটিব আৰু মানে মাজতে আৰু যেতিয়া হেৰি উম, ঘা বন গজিব খেতিত সেইখিনি উঠাই থাকিব আৰু বিশেষকে যিহেতু আমাৰ পৰম্পৰাগত ধান খেতিত যিহেতু বেছি সাৰ ব্যৱহাৰ কৰা নহয়
চৌ' ইমান এটা সাৰ ব্যৱহাৰ নকৰে হলেও কিছুমান ধৰি লওক পোক পোক চোক নধৰিবলে মাজে মাজে সাৰ চাৰ দিয়া দেখা যায় আৰু ধান মাজে ই
হয়।
অ',
উম,
তটেই বিষয়ে সেই আপোনালোকৰ ঘৰত কিবা বেলেগ খেতি হয় নে
হয় কৰে, কৰে মানে এনেকুৱা খেতিৰ চবজি খেতিবিলাক কৰে। ত', ঠিক আছে আপোনাক ধন্যবাদ দিওঁ যে আপুনি আপোনাৰ অভিজ্ঞতাৰ পৰা আপুনি যি যিবিলাক ধান খেতিৰ ওপৰত আপোনাৰ যিটো মানে অ', ধান খেতিৰ পৰা আপোনাৰ যিটো শিক্ষা আছে আপুনি তাত সেই অনুসাৰে আপুনি কোৱাৰ বাবে আপোনাক ধন্যবাদ দিছো। ত' ময়ো অলপ ক'ব বিচাৰোঁ ত' হয় আপুনি কোৱা মানে আমি ধান খেতি কৰিলে মানে ধানটোতো ডাইৰেক্ট আমি ধান পাব নোৱাৰোঁ ন ধানবোৰ ধান খেতি কৰিলেটো আমি ডাইৰেক ধানটোকে আমি কিবা কৰিব নোৱাৰো তাক মানে বহুত কিছুমান আমি কাম বিলাক কৰিব লগা আছে ন, কাম কৰিব লাগে এইটো ধানটো ধানটো ধান হিচাপে আমি লগাবলৈ হ'লে তাক আমি প্ৰথমতে কঠীয়া হিচাপে আমি তাক আমি আগতে কঠীয়া হিচাপে তেওঁক আমি পেলাব লাগিব কঠীয়া আপুনি যে কঠীয়া পাৰা কথা কৈছে ন! তাৰপিছত কঠিয়াত টো কঠিয়টোতো যেনিবা সময় লাগে এইটো কঠিয়া টোতো মানে ওৱান এণ্ড হাফ অৰ টু মান্থটো লাগে এইটো ডেৰমাহ বা দুইমাহটো লাগে কঠীয়াটো হ'বৰ কাৰণে, ত' ত' হয় এইটো মানে তাৰ পিছত এ আৰক্ষী কুঠিয়টো ভালকে কুঠিয়া বনাবৰ কাৰণে আৰু মাটিতটো আমি আমি ভালকে চহাব লাগে ভালকে হাল মাৰিব লাগে ন। তেনেকুৱা কৰি আমি যেনা কঠিয়াটো আমি পাৰি ল'ব লাগে। তাৰপিছত কঠীয়াটো যেতিয়া ৰুবলৈ হ'ব যেতিয়া মানে কঠিয়াটো মানে তাৰ সম্পূৰ্ণ বয়স হ'ব তেতিয়া না আমি তাক আকৌ কঠিয়টো উটাই পেলাই কি কৰো এইটো আমি পথাৰত মানে এইটো আকৌ ধান হিচাপে লগাবৰ কাৰণে লৈ যাব লগা হয় আৰু তাতে সি পথাৰৰ মাটিটোকো আমি বহুত মানে চাৰি চাহ -পাঁচ চাহ মানে এনেকা হাল মাৰিব লগ গা হয় তেতিয়া নেকি মাটিটো সম্পূৰ্ণ ভাল হ'ব হ'ব ৰুব লগা হয় তেতিয়া মানে আমি লৈ যাই পেলাই মানে এনেকা অ, যিহেতু ধানটো লগোৱা হয় আৰু এতিয়াতো বৰ্তমান যিহেটো আধুনিক যুগ হয় এতিয়া মানে বহুত কিছুমান যেনিবা এনেকা আগৰ দৰে ইমান কিবা নহয় এতিয়া মানে বহুত আধুনিক যুগত মানে এতিয়া মেচিনেৰেও যেনিবা এতিয়া ধান বিলাক লগোৱা হয়। ত' ঠিক তেনেকা এতিয়া বহুত জেগা বিলাকত মানে এনেকাই বেছিভাগ এতিয়া মানে মানুহৰ কাম বিলাক যেনিবা মেচিনে- এ মানে লৈ লৈছে আমি তাত দেখিবলৈ পাই আছো যাৰ ক্ষেত্ৰত এতিয়া যেনিবা এইটো টেকনিকেল যুগ হয় যিহেতু সেইখিনি বহুত যেনিবা কামত অলপ মানে বেছি টাইমটো বাচি যায় আৰু ন'? কাৰণ মানুহ হৰ লগত অ, ৰলিত যদি মানে এক দিনটো লগায়ে কিন্তু মানে মেচিনৰ লগ গত যেনিবা একঘণ্টা বা দুই ঘন্টাতে মানে এনেকা আমি চব ফালে যেনিবা আমি ডেভলপ হওঁতেওঁ মানে আমি খেতিৰ ক্ষেত্ৰতো যেনিবা বহুতখিনি আমি আ দেখা পাইছে আৰু ন?
হয়-হয়-হয়-হয়।
তাকে আৰু খেতিৰ বিষয়ে ক'বলে আমি খেতিত মানে অকল মানে জাগা লৈ জাগা মানে কি হয় যে
পদ্ধতিটো বেলেগ হয় মানে অ,
তেনেহলে আমি যিমানখিনি পাব লাগে আমি সিমান খিনি নাপায়। সেই কিছুমানাৰ আছে য'ত নেকি মানে এনেককা ৰাসায়নিক সাৰ বিলাক নিদিলেও যেনিবা সেইটো এনেই মানে নিজে মানে যিটো মাটিৰ যিটো নেকি ব্যয়ক্তিগত ন যেনেকা যি আছে সেইটোৰ পৰা মানে
হয়, হয়, হয়, সেইটো মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰিব হয়, হয়।
হয়, তেনেককা পিটননি মাটি বিলাকতো সাৰৰি। সাৰ দিবলৈ একো প্ৰয়োজনে নাই য'ত। নেকি যেনিবা খৰাং মাহাতো পানী থাকে। তেনেককা তেনেকা মাটি বিলাকতো সাৰ নিদিলেও এনেই মানে বহুত ভাল হৈ যায়। কিন্তু যেনিবা চব জ
হয়।
কেনে যেনিবা তো আমি বহুত কিছু কৰিব লগা হয় মানে ধানতটো লগোৱাৰ পিছত কমেও অ তিনিমাহ চাৰে তিনি মাহ বা চাৰি মাহটো মানে এনেকুৱা লাগে আৰু ধানটো। লগোৱাৰ পৰা একেবাৰে কাটিব হোৱালৈকে এইেইটো সময়তো যেনিবা লাগে আৰু কি ত' এইটো যেতিয়া আৰু ধানটো অ কাটিব হ'ব তেতিয়া কি কৰে না আকৌ ধানটো কাট। কাটিব মানুহ লগাব তেনেকুৱাই মানে সিটো ধান কাটাৰ ক্ষেত্ৰতো যেনা তেনেকুৱাই বহুত আজিকালি। মেচিন বিলাক ওলাইছে বা কিছুমানে আজি। গাঁৱৰ মানুহ বিলাকে এনেককা গ্ৰুপ গ্ৰুপ হৈ পেলাই দৌল দৌল হৈ পেলাই ওলাই। তেনেকা মানে ধানবিলাক কাটি পেলাই তেওঁবিলাকক নিজৰ ঘৰলৈ। লৈ আন আ মাৰনা কিছুমানে এনেকুৱা মাৰণ মাৰে বা কিছুমানে আজি মেচিন দি পেলায় মাৰে ওলাই যেনিবা তেওঁলোকে নিজৰ নিজৰ ভঁৰালত মানে চপাই লৈ। তেনেকুৱা মানে আনে খেতি। কৰা বিলাক মানে আমি দেখিছো আৰু কি ত' আৰু ঠিক তেনেকুৱাই আহ খেতিৰ ওপৰত ক'বলৈ গ'লে আৰু তেনেকুৱা এতিয়া এতিয়া আৰু ধান খেতি অকল ধান খেতি কৰা আৰু বেলেগ চবজি খেতি। এইবিলাকো হয়। যেনেকা মানে চব্জি খেতি বিলাক ভোল জিকাটো এইবিলাক আমি দেখিবলৈ পাই আছো খাবলৈ পাই আছো না। ঠিক তেনেকা নিচিনাই বহুত খেতি বিলাক আমি। আহ চব্জি খেতি বিলাক আমি পাব পাৰো ভেনদী বিলাক এতিয়া হৈ আছে তিয়হ বিলাক এতিয়া হৈ আছে না। কল জিকা বিলাক তেনেকাে মানে আৰু জলকীয়া। সকিয়াবলাকো যেনিবা এতিয়া বহুত এনেককা পাই আছে ন জাগা জোগা মানে খেতিয়ক বিলাক মানে এইবিলাক কৰে আৰু যিবিলাকৰ মানে ধান খেতি নাই। সেইবিলাকে মানে চব্জি খেতি কৰি তেওঁবিলাকে নিজৰ পৰিয়ালটো যেনিবা এনেকাই মানে চলাই আছে আৰু হয়, হয়, এইবিলাকৰ পোহপাল নাই যিবিলাকৰ ধান খেতি নাই সেই। এনেকাই মানে চব্জি খেতি বা এনেকাই যিকোনো খেতি বিলাক কৰি পেলাই যেনিবা বৰ্তমান তেওঁবলাক। চলি আছে, আৰু কাৰণ চবৰেতো যেনিবা এনেকুৱা খেতি কৰিবৰ কাৰণে পথাৰ মাটি। সি নথাকে না সেইকাৰনে এতিয়া কিছু মানে এনে ধান খেতি কৰিব বিচাৰিলেও যেনিবা উম মাটি নাথাককাৰ কাৰণে তেওঁবিলাকে কৰিব নাপাৰে সেইকাৰণে যে এ যিটো বকৰা মাটি থাককাৰ কাৰণে সবিলাকে মানে এনো চব্জি খেতি বা যিকোনো জলকীয়া এনেককা বিলিলাক কৰি পেলাইও যেনিবা আহটবিলাকে চলি আছে আৰু মানে প্ৰফিতটো তাতো আছে চব্জিতো মানে প্ৰফিত আছে মানে বহুতে এইবিলাক এ চব্জি বিক্ৰী কৰি। তেওঁবিলাকে টোককা পাই টোককা পাই কিনে তেওঁবিলাকে যেনা ধান চান বিলাক কিনি পেলাই যেনিবা সেইবিলাকে চ পাৰে আৰু
হয়, হয়, নিশ্চয়।
কি বুলি কয় খেতিৰ কথা কলিতো তেনেকাই বহুত ওলাই বহুত দীঘল হৈ যায়। ত' আমাৰো যেনিবা অলপ আমাৰো সময় হৈ আহিছে ত' সেইকাৰণে খেতিৰ যি আমি খেতিৰ ওপৰত ভিত্তি কৰি আমি যি আলোচনা কৰিলো ত' ত আমি ইয়াতে এই খেতিৰ কথাটো আমি আহ ৰাখিম আৰু ন ন কি কয় হেল্ল'
হয় অ ঠিক আছে ধন্যবাদ